হেল্ল' অহ, লুকু বা।
প্ৰথমতে তুমি ভুল কৰিছা।
একো নাই আকৌ ষ্টাৰ্ট‌ হা। হেল্ল'।
অহ, হেল্ল'।
কি কৰিছা?
এয়া এনেই আছোঁ।
অহ, ভাত খালা?
নাই, নাই, নাই। বহি আছোঁ বাহিৰতে গৰমত ঠাণ্ডা লৈ লৈ। গৰমত মানে বাহিৰত বহি আছোঁ।
ঠাণ্ডা পৰিছে আকৌ দেই, দিনতটো ৰ'দ দিলে যদিও।
তাকে এতিয়া ঠাণ্ডা পেলাই দিলে মানুহৰ, মানে কাৰেণ্টটো নাই যদিওঁ অনু অনুভৱ হোৱা নাই।
অহ, সেইটোৱেই। কাৰেণ্টো নাই যদিওঁ অনুভৱ হোৱা নাই। পুৰা ঠাণ্ডা হেৰি হৈ আছে, মই তোমাৰ ঠাণ্ডাতে বহি বহি কথা এটাহে আৱিষ্কাৰ কৰিলোঁ।
কোৱাচোন কি কথা।
কোৱা। অহ, তোমাৰ পৰা নাযায়, মানে তোমালে নাযায়। হেৰি এ মোবাইল ফোনৰ বিষয়ে, হেল্ল'।
বাহিৰলৈ ওলাই যাবা নি বাৰু, বহুত নেটৱৰ্কৰ প্ৰব্লেম দিছে।
এতিয়া শুনিছানে নাই?
তোমাৰ নেটৱৰ্কতটো বহুত শ্ল'
এতিয়া শুনিছানে?
এতিয়া শুনিছোঁ।
অহ, হেৰি এ মোবাইল ফোনৰ বিষয়ে আৱিষ্কাৰ এটা কৰিলোঁ।
কোৱাচোন?
এই প্ৰথম দিনা মানে এইবিলাক হেৰি, মোবাইল ফোনবিলাক হেৰিয়ে আৱিষ্কাৰ কৰি দিলে। অহ, মোবাইল ফোন তুমি জানানে নাই কেতিয়া আৱিষ্কাৰ কৰিছিলে?
নাজানোঁ বৰু।
মোবাইল ফোন তোমাৰ আৱিষ্কাৰ কৰিছিলে, উঊনৈশ তেসত্তৰ চনতে।
উম।
এপ্ৰিল মাহত আছিলে, তিন তাৰিখ মান আছিলে নেকি এপ্ৰিলত হেৰি মাৰ্টিন কপাৰে আৱিষ্কাৰ কৰিছিলে। সেইটো গম পোৱাই চাগে। অ, তেওঁ কোনটো কোম্পানীত কাম কৰিছিলে গম পোৱা নাই। তেওঁ তোমাৰ মটৰৱালা কোম্পানীত কাম কৰিছিলে।
উম।
মানে যি হেৰি ফুণ আৱিষ্কাৰ কৰিছিলে সেইটো নামো আছিলে মটৰলা তোমাৰ ডাইনাটেক নে কি'বা। আছিলে।
উম।
সেইটো ফোন আছিলে মানে প্ৰথম পৃথিৱীৰ প্ৰথম হেৰি হেণ্ড, হেলড মানে হাতত ধৰি কথা পাতিব পৰা ফোন যে সেইটো প্ৰথম আছিলে।
উম, উম।
সেইটো কথা আৱিষ্কাৰ কৰিছা।
সেইটো কথা আৱিষ্কাৰ কৰিছিলো।
অ, বাকী খানা কিহে বনাইছো?
খানা আজি মাংস, তোমালোকৰ?
আমাৰ মনছে।
উ, তেতিয়া যে মোবাইল ফোন বিলাক যে হেৰি কৰিছিলে।
উম।
বা, তেতিয়া তোমাৰ হেৰি আজি, আজিকালি নিচিনা হেই সৰু, আৰু আধুনিক নাছিল, নহয়। সেইটো বহুত গধুৰ আছিলে আৰু হেৰি আছিলে, ডাঙৰ আছিলে।
উম, আমাৰ ঘৰত যেতিয়া প্ৰথম নকিয়া ফোন লৈছিলে। সেইটয়ে কিমান গধু আছিলে, আজিকালি ফোন বিলাক বহুত পাতলা।
পাতলা হৈ গ'ল তেতিয়া প্ৰথম ফোনটোৰ হেৰিটো তোমাৰ এক কেজি আছিলে।
উম।
দি'ব পাৰিকৌ চাৰ দি'ব লাগ
আগতে কথা পাতিবলে কিবা পিচিও নে কি হলে যায়।
অ, পিচি অলে যাব লাগে। আৰু তাত তোমাৰ হেৰি নাছিলে নহয়, কেমেৰা, চেমেৰা বা নেট। কেমেৰা, নেট তাৰপিছত হেৰি মানে এই বিলাক স্কন টাচৰ সুবিধা নাছিলে। উম, কেৱল ফোন কৰিবলৈহে পাৰি।
উম, উম। আমাৰ ব, বা, এজননৰ লগত মই এব পিছলে যোৱা মনত আছে।
অ, কথা পাতিবলৈ।
বলৈ যায় পিছনে মোক লগত লৈ, লৈ, যায়।
অ'।
তাৰ পাছত যেতিয়া মোবাইল ফোন এনেকে হাতে, হাতে প্ৰত্যেকৰে ওলাইছে, তেতিয়াহে গম পাইছো অ'।
উ, এতিয়া মোবাইলে তোমাৰ বহুত হেৰিও কৰে নহয়।
উ, মোবাইলে আচলতে মোবাইলতে চ'ব আছে। কিন্তু তুমি চ'ব ওপৰত ডপেণ্ড কৰা।
উম।
কেনেকে চলাব বিচাৰিছা ভালতো লৈছে, নে, বেয়াতটো লৈছে। উম, ভালতো লৈছা নে, বেয়াতো লৈছা, গোটেই পৃথিৱীখন দেখখন মোবাইলটোতে আছে। তুমি যি চোৱা তুমি মোবাইলটা চাব পাৰিবা। উম, কিন্তু তুমি ইউজ কৰা পদ্ধতি জানিব লাগিব।
উম উম, আকৌ এইবিলাক চকুৰ বেমাৰ বিলাকো আজিকালি মোবাইলৰ পৰা হয় বুলি ক'লেওঁ ভুল নহয়।
উম উম, কাৰণ এনিটাইম দেখোন, ফোনটো দেখোন চাবলৈ মন যায় আছে।
উম, এনেও কিছুমানে তোমাৰ অ', বহুতেই এইবিলাক সামাজিক মাধ্যমত মানে সময় কটাই কটাই জীৱনৰ পৰা আঁতৰিয়েই যায়।
উম। মোবাইলটো চাৰ্জ দিয়া আকৌ পৰহে অকমান হেৰি হয়। উম, ৰেষ্ট নাই বুলি ক'লেও বেয়া নহয়।
তাৰপাছত, ভাত বনালা?
মই নাই বনোৱা অ', বনাম লাহে লাহে।
অহ।
দেৰিকে বনাম আৰু, এতিয়া ঠাণ্ডা পৰিছে ন' ভাল লাগিব, নহ'লে গৰমত বহুত কিবা হেৰি লাগিছিলে।
এই মোবাইল বিলাক যে, প্ৰথমতে যে বনাইছিলে হেৰিয়ে মটৰলা হেৰিটো, ফোনটো। সেইটো তোমাৰ বেচিবলে দহ বছৰতকেও বেছি সময় লাগিছিলে, তাৰ পিছতহে বেছিছেগে।
হৈছে অ', উম।
ঊনৈছশ তোমাৰ তেসত্তৰ চনত হেৰি আৱিষ্কাৰ কৰিছিলে, ঊনৈছশ তিৰাশী চনত বেছিছে। দহ বছৰ লাগি গৈছে, ভাবা। তেতিয়া তোমাৰ একো প্ৰচলিতই নাছিলে আৰু এতিয়া তোমাৰ চবৰ হাতে হাতে মোবাইল। এইবোৰ হৈ ভালো হ'ল, বেয়াও হ'ল।
স্কুলত পঢ়ি থকা দিনতেই মোবাইল চুবলৈ পায়। কাৰণ আজিকালি প্ৰত্যেকটো বস্তু অ' প্ৰত প্ৰত্যেকটো বস্তু, মোবাইলৰ হেৰিয়তে পায়।
এ তাত, তাতেই কথা এটা হ'ল, লকডাউনটো যে দি দিলে সেই লকডাউনৰ সময়ত অনলাইন ক্লাছ বুলি কোৱাৰ লগে লগে, বহুত মানুহে মানে ফোনটো কিনি পেলালে। ফোন ল'লে, চবৰ ঘৰতে আগতে ফোন থাকে, ন কিয়াটো আছিলে, সেই লকডাউনৰ সময়ত অনলাইন ক্লাছ কৰিবলৈ লোৱা পাই, চবেই সেই ঘৰত উৎপাত কৰে মোক ফোন এটা লাগে আৰু ওচৰ মানুহৰ ঘৰতো ফোনটোলৈ সদায় ক্লাছ কৰিব নোৱাৰে, সেইকন সময়ততো কোনো ক'লেকো ওলাই যাব পৰা চি মেই নাছিলে, সেই তেতিয়াই ফোন লৈ দিলে। তাৰপিছৰ পৰাই তোমাৰ এইবিলাক স্মাৰ্ট ফোনটো মানে বেছি কে আহি গ'ল, আগতে নাছিলে নহয় মানুহৰ ঘৰত, চবৰে ঘৰত।
নাচিলে ভাল আছিলে, এতিয়া আছিল বিপদহে হৈছে।
অ', আজিকালি চবৰ হাতে হাতে।
উম। আগতে আমি ভা, আমি ভাবিছিলোঁ হায়াৰ ছেকেণ্ডৰীতো পাছ কৰি, আমি ফোন ল'ম। কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে, অ', ল'ৰা ছোৱালীয়ে কৈছোনে নাই। বহুত সৰুতেই চব জানে, আমাৰ আমাতকেও মানে সিহঁতি বেছি যি হেৰি এক্সপাৰ্ট।
সৰু সৰু' ল'ৰা ছোৱালীবলাকৰ মোবাইল চোৱাৰ কি হেৰি নাচাবা।
উম, আজিকালি ল'ৰা ছোৱালীয়ে কাৰ্টন নেচালে ভাতেই নেখ খাই বা মোবাইল নেদেখালে জে চি বি চাই।
ফোনটো লগাই দিবই লাগিব, তেতিয়াহে ভাতকেইটা পেটলৈ যাই সিহঁতৰ।
আগতে আকৌ জোনবাই দেখুৱাই দেখুৱাই ভাত খুৱাইছিলে, তৰা দেখুৱাই দেখুৱাই ভাত খুৱাইছিলে।
প্ৰাই বোৰে ভাত খাই, আজিকালি সেই মাকে কিবা এটা কাম কৰি বলে মবাইলটো দি থৈ যাব। উম।
অ, ভাতকেইটা খালেহে মোবাইল পাবি তেনেকুৱা কথা আহি পৰিলে যে।
উম।
সেইকাৰণে বেয়াও হৈছে।
ভালো হৈছে, এই উঊনৈশ তেসত্তৰ চনত আৰম্ভ কৰা সেই কামটোৱে মানে সৰু পদক্ষেপটোৱে আজি তোমাৰ গোটেই পৃথিৱী যোগাযোগ ব্যৱস্থোক মানে সম্পূৰ্ণভাৱে সলনি কৰি দিলে।
আচলতে তুমি চোৱা আমাৰ নিচিনা মানুহেতটো সেই বস্তুতটো সে আৱিষ্কাৰ কৰিছে।
আৱিচা কৰিছো অ'।
বহুত ডাঙৰকে পতা আহিছো।
ডাঙৰকে বতাহ আহিছে ইয়াতো।
বাহিৰত বহি আছিলো টিং এখন তাৰপা তাত পৰিছেগে মই একে যাব ভিতৰত পালোহে।
উম।
কব নোৱাৰি নহয়, ক, পৰা কি আহি যাব।
অ'। বাকী পঢ়া, শুনা ঠিকে চলি আছে।
ঠিকেই আৰু কি কবানো গৰমৰ কাৰণে পঢ়িব
উম, পঢ়াৰ তোমাৰ পঢ়াৰ অভ্যাস কৰিবা বহুত। বহুত উপকাৰ হয় পঢ়া মানে, তোমাৰ কেৱল অকল পৰীক্ষাত ভাল নম্বৰ পোৱাই নহয়। জীৱনত মানে এজন তুমি জ্ঞানী মানুহ হ'ব পাৰিবা যিমানেই পঢ়া সিমানেই।
উম।
আজি তোমাৰ আজিকালি যুগত নপঢ়া অহা মানুহৰ কাম নাই।
সেইটো।
উম। তোমাৰ যিমানে পঢ়া অভ্যয়াস কৰিবা। সিমানে তোমাৰ মানে জ্ঞান বাঢ়িব।
বাকী তোমাৰ পঢ়া, শুনা
মোৰ পঢ়া, শুনা সেই এইখিনি পাই। যিমান খিনি হেৰি বুজিছো পঢ়িছো আৰু।
উম।
পঢ়া অভ্যাসে তোমাৰ আমাৰ ভাষা জ্ঞান কিমান উন্নত কৰে। আৰু তুমি যদি সদায় পঢ়ি থকা নতুন, নতুন শব্দ, শি শিকিব পাৰিবা, উম। নতুন, নতুন কথা শিকা মানে তোমাৰ জ্ঞান বাঢ়িব।
সেইটোয়ে আমাৰ ধৈৰ্য বোলা বস্তুটো নাই আকৌ এতিয়া।
এ, ধৈ, ধ্যয়ই থাকি ধৈৰ্য, ধৈৰ্যয় নহলে নহ'ব তুমি, তোমাৰ আজিকালি অকল কি হে এইবিলাক পাঠ্যয়ক্ৰমৰ কিতাপ পঢ়িলে নহ'ব। বাহিৰা সাধাৰণ জ্ঞান। নলেজ লাগিব, সেই পৰীক্ষাত এ, তোমাৰ এশ ভিতাৰ, এশ পালে নহব।
উম, তোমাৰ যদি বাহিৰা নলেজ নাথাকে না তুমি শিক্ষা তুমি ৰিজাল্ট ভাল হলেও মানে কোনো কাম নাথাকে।
বাহিৰা কিতাপো পঢ়িব লাগিব। সেই কিতাপেই মানুহৰ তোমাৰ আটাইতকৈ ভাল বন্ধু। উম। পঢ়াৰ অভ্যয়াস হৈছে, জীৱনৰ মানে তোমাৰ এটা শক্তিশালী ভেটি আৰু এইবোৰ, এপাহে তোমাৰ জ্ঞান আত্মবিশ্বাস চ'ব বঢ়াই দিয়ে।
উম।
সেইটো কাৰণে আমি সকলোৱে মানে সদায় পঢ়ি থাকিব লাগে।
উম।
অভ্যুবাস কৰিতো দি'ব লাগে পঢ়াটো।
আহ।
এই কোন চোন পঢ়াটো বেছি মানে বজাই ৰাখিব লাগে।
উম।
উম তোমাৰ ভাত বনালা? এ পঢ়া শুনা কৰি থাকিবা আজিকালি তোমাৰ ডিজ ডিজিটেল যোগত মোবাইল ফোন, সামাজিক মাধ্যম এইবিলাক মানে সেয়াতো পঢ়াৰ গুৰুত্ব কমিয়ে গৈছে। তেতিয়া তুমি, তুমি নিজেই ক'লা অকণমান আগত। ঘণ্টাৰ পিছত ঘণ্টা মোবাইল চাই থাকিবলৈ মন যায় অকল চাৰ্জ দিয়া সময়কণহে মোবাইলটোৱে
উম, তেনেকুৱাই হৈছে অকল মোৰ বুলি নহয় প্ৰত্যেক তে কৰে।
প্ৰত্যেক ভাগে অ, প্ৰত্যেক
তাৰ ভিতৰতে আছে। কিছুমান মহান ব্যক্তি।
ঘন্টাৰ পিছত তোমাৰ, ঘন্টা পিছত ঘন্টা যদি মোবাইল কৰি থাকা তাৰ ফলত কিমান মূল্যৱান সময় অপচয় হয় আমাৰ।
উম, উম।
যদি সেই সময়কণৰ পৰা অকণমান সময়ো তুমি বচাই পেলাই কিতাপ পঢ়া ধৰি থোৱা নহয়, বহুত উন্নতি হ'ব বহুত। তেতিয়া মানে বহুত কথা শিকিব পাৰিবা। পঢ়া অভ্যাস হৈ হৈ গ'লে আমি প্ৰতিদিনে অন্তত মানে তোমাৰ ত্ৰিশ মিনিট সময় যদি পঢ়াৰ বাবে ৰাখিব পাৰো নহয় বহুত উন্নতি। হ'ব। নিজৰ পচন্দৰ কিতাপ বিলাক পঢ়ি পেলাই আৰম্ভ কৰিবা পঢ়াটো উপন্যাস পঢ়িলেও তোমাৰ বহুত কথা শিকিব পাৰা আজি তোমাৰ উপন্যাস এখন পঢ়িলা, কাইলৈ সাধাৰণ জ্ঞানৰ কিতাপ এখন পঢ়িলা। তেনেকে তেনেকে তোমাৰ পঢ়া হেৰি যাব। পঢ়া অভ্যাস কৰি তোলা মানেও আমাৰ চিন্তা শক্তি বঢ়োৱা।
উম'।
কিবা এটা কাহিনী বা গ্ৰন্থ পঢ়োঁতে আমি চৰিত্ৰ ঘটনা সেইবিলাকৰ ভিতৰত কেনেকে কল্পনা কৰোঁ, তাৰ ফলত তোমাৰ সৃষ্টিশীলতাটো বৃদ্ধি পাই যায়। আৰু নতুন ধৰণৰ চিন্তা হয়, চিন্তা কৰা মানে ক্ষমতাটো গঢ়ি উঠে।
উম, উম।
এ সময় মূল্য দিব জানিব লাগিব, পঢ়া শুনাওঁ বজাই ৰাখিব লাগিব তাৰ মাজতে ফোনো চাব লাগিব। নিজৰ ভাল লগা কাম খিনিও কৰিব লাগিব।
উম, সেইয়ে আৰু চবৰ মাজতে থাকিব লাগিব। অকল পঢ়ি থাকিলেওঁ নহ'ব।
পঢ়ি থাকিলেও নহব অকল।
উম। বোলে পঢ়াৰ জ্ঞানটোহে আছে বাকী একো নাই মানুহক বোলে কেনেকে সন্মান কৰিব লাগে সেইটোয়ে নাজানে।